হেল্ল'।
অ।
হয় বিকাশ।
অ কি কৰি আছা।
মই এতিয়া টোপনি মাৰি আছোঁ আৰু ভাগৰি গৈছোঁ এতিয়া বজাৰৰ পৰা আহি ভাগৰি গৈছোঁ
বজাৰত গৈছিলা। পিছত কি কি বজাৰ কৰিলা।
উম কি লম আৰু এটা এটা এটা কলম ললোঁ আৰু। এটা পেঞ্চিল ললোঁ
কি ললা।
তুমি কি। কৰা।
কিবা কি সি বস্তু লৈ আহিলা নেকি?
অ কিবা কিবি লৈ আহিলোঁ আৰু বজাৰৰ পৰা।
উ ঠিকে আছে অ অ হয় হয় হয় তোমালোকৰ আপালোকৰ বজাৰটোৰ নাম কি?
উম আম লগৰ বজাৰ ট্ৰানসপৰ্ট।
অ ট্ৰানসপৰত, গোৱালপাৰা ন?
অ গোৱালপাৰা আগত।
ওচৰত বজাৰ আছে ন, কি নাম বজাৰটোৰ?
এইটো ওচৰত যিটো বজাৰ আছে এইটোৰ নাম হ'ল শান্তিপুৰ বজাৰ।
ওচৰত যে এটা বজাৰ আছে।
এতিয়া আহিবা নেকি অ শান্তিপূৰ বজাৰ এইটো, আহিবা নেকি?
এতিয়া ঘুমাই অ যাব লাগিছ
আহিবা নেকি আহিবা অহ আহিবা, কেতিয়া?
চাওঁ এতিয়া গৰমৰ বন্ধত
গৰমৰ বন্ধত মাইল আহি আহিলে ত এইটোৰ বন্ধ গৰমৰ বন্ধ।
অ' সেইটোৱেতো, কিবা অসুবিধা হ'ব নেকি? অসুবিধা
অ' আৰু এইটোৱে অসুবিধা।
অ' এই বানপানী নহ'ব চাগে এইবাৰ। ন নে বাঢ়ী আছে পানী? হা'? পানী বাঢ়ী আছে নেকি হেল্ল'? নেটৱৰ্ক অলপ প্ৰব্লেম হৈ আছে না চাগে শুনা পোৱা নাযায় চাগে।